অহ, কি কৰি আছা?
কি কৰি আছানে বিশেষ একো নহয় ৰ'বা, এই অলপ আগতে ভাৰতীয় সংস্কৃতিৰ ওপৰ এটা ডকুমেণ্টী চাই আছিলোঁ। তুমি?
অহ, মই এনেই আছোঁ ৰ'বা অকমান। এনেই মোবাইল চাই আছিলোঁ। বাকী কি চাই আছিলা পিছে ডকুমেণ্টৰীটো?
এই ডকুমেণ্টী এনেই ভাৰতবৰ্ষৰ ওপৰত চাই আছিলোঁ, চাই থাকোঁতে বাৰে বাৰে ভাবি আছোঁ যে হয় পশুষণ সঁচাকৈ কিমান বৈচিত্ৰ্যপূৰ্ণ নহয় জানো? ভাষা, পোচাক, খাদ্য, উৎসৱ, ৰীতি-নীতি সকলো বেলেগ বেলেগ হ'লেও সকলোৱে মিলি এটা সুন্দৰ পৰিচয় গঢ়ি তোলে। কেতিয়াবা ভাবোঁ ইমান বৈচিত্ৰ থকাৰ পিছতো এখন দেশত কিমান সুন্দৰ ভাৱে মানুহবোৰে বাস কৰি আছে, নহয় জানো?
হয়, সঁচাকেই দেই। মইয়ো সেই কথাটোকে প্ৰায়ে ভাবি থাকোঁ আৰু মানে। এ, ভাৰতৰ মানে ভাৰতৰ আটাইতকৈ যিটো ডাঙৰ শক্তি সেইটো চাগে বৈচিত্ৰই হয় চাগে ন'। অহ, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ গ'লে তোমাৰ ভাষাটো সলনি হৈ যায় হা, খাদ্য সলনি হৈ যায়। মানুহৰ জীৱন যিটো শৈলী, সেই জীৱনশৈলীটো সলনি হয়। অহ, কিন্তু তাৰপিছতো আমাৰ সকলোৰে মাজত আহ, আমাৰ এটা সাদৃ-অদৃশ্য সংযোগ আছে ন'। সেইটোৱে ভাৰতীয় সংস্কৃতিৰ আহ, বিশেষত্ব মানে এটা আমাৰ। ভাৰতীয় সংস্কৃতিত সেইটোৱে আহ, এক অ' মানে এটা গুণ আৰু আমাৰ।
ঠিকেই কৈছা দিয়া, উদাহৰণস্বৰূপে তুমি যদি ধৰি লোৱা এতিয়া অসমত বিহু যিদৰে পালন কৰে। পঞ্জাৱত সেইদৰে ধৰা বৈশাগী উৎসৱ পালন কৰে, দক্ষিণ ভাৰতত বংগল, পশ্চিম বংগত দুৰ্গা পূজা, কেৰেলাত ওনাম। ধৰা প্ৰতিটো উৎসৱৰ নিজা নিজা কিছুমান পৰম্পৰা আছে। কিন্তু সকলো উৎসৱৰ মূল উদ্দেশ্যে একেই। মানুহক একলগ কৰা আৰু আনন্দক ভাগ বতৰা কৰা, যাৰ বাবে এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠে। থ্ৰথ
অ' ঠিকে কৈছা দিয়া, মানে আৰু মোৰ মানে আটাইতকৈ মানে- ' ভাল লাগা বিষয়টো কি জানানে যে ভাৰতবৰ্ষৰ উৎসৱটো- কেৱল এটা সম্প্ৰদায়তেই সীমাবদ্ধ নহয়, মানে এটা সম্প্ৰদায়ৰ মাজতে- শেষ হৈ নাযায় মানে। মানে বহুত অ' বহুত আ, সময়ত মানে আন ধৰ্ম বা সম্প্ৰদায়ৰো যিবিলাক- মানুহ ওয়ে সেই- উৎসৱক মানে আন ধৰ্মৰ মানুহে বা উৎস সেই উৎসৱটো- অংশগ্ৰহণ কৰি লয়, নে এনেধৰণৰ পাৰস্পৰিক অ' যিটো আমাৰ- সন্মান হওঁক বা সম্প্ৰীতি- এইটোৱে আজিৰ যুগত বৰ মূল্যৱান মানে, পাবলৈ বহুত মূল্যৱান হয় এইটো।
ঠিকেই কৈছা দিয়া, কিন্তু তুমি এটা কথা লক্ষ্য কৰিছানে? ভাৰতীয় সংস্কৃতিত পৰিয়ালৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ কিন্তু। বহু দেশত মানুহে অতি কম বয়সতে পিত- ভাৱে থাকিবলৈ আৰম্ভ কৰে কিন্তু ভাৰতবৰ্ষত এতিয়াওঁ পৰিয়ালত- কেন্দ্ৰ কৰি বহু সিদ্ধান্ত লোৱা হয় যেনেকুৱা আই দেউতা, আইতা, ককা। ভাই, ভনী সকলোৰ মাজত এটা সম্পৰ্ক থাকে। সমাজখনে শক্তিশালী কৰি ৰখাৰ বাবে- আৰু যি জন মূল ব্যক্তি এটা পৰিয়ালৰ- যিকোনো সিদ্ধান্ত তেওঁহে গ্ৰহণ কৰে।
অঁ কথাটো বাৰু হয় বাৰু তুমি কোৱাটো হয় যিটো বাহিৰৰ দেশৰ ইমান- ইমান মানে এই যিটো ক- অঁ মানে পৰিয়ালক লৈ যিটো আমাৰ সেই আছে। সেইটো বাহিৰত অলপ কম হঁয় আৰু যিটো ভাৰতত অলপ বেছি। আহ মানে সেইবাবে আমাৰ বোধয় মানে আমাৰ পৰিয়াল বোধই বহু পৰম্পৰা- এ বহুত পৰম্পৰা সেইকাৰণে আজিও চাগে জীয়াই আছে হে। যেনে ককা আইতা কোৱা কাহিনীবিলাকতো মনত আছে তোমাৰ চাগে যে লোকগীত। অঁ ধৰি লৈ তোমাৰ আহ উৎসৱ নিয়ম কানুন এইবিলাক- সামাজিক মূল্যবোধ কি কিয় প্ৰয়োজন? এইবোৰ এটা প্ৰজনৰ পৰা আন এটা প্ৰজনলৈ আ আহ চলি গৈছে হা। আৰু এই সংস্কৃতিটোৰ অ মানে। আমাৰ আমাৰ পৰিচয়টো ডাঙ দাঙি ধৰে এই সংস্কৃতি বিলাকে।
আৰু ভাৰতীয় পৰম্পৰাত পোচাকৰ বিষয়টো বহুত আকৰ্ষণীয় কিন্তু। অসমৰ- যেনেকুৱা অসমৰ মেখেলা চাদৰ হওঁক পঞ্জাৱৰ পাটিয়ালা হওঁক ধৰা ৰাজ- ঘাগ্ৰা হওঁক দক্ষিণ ভাৰতৰ কাঞ্চী গৰম শাৰি হওঁক প্ৰতি- এই পোছাকৰ লগত এ এখন অঞ্চলৰ ইতিহাস আৰু তাৰমানে সংস্কৃতি জড়িত হৈ আছে। আজিকালি ধৰা আধুনিক পুচাক বহলভাৱে প্ৰচল- প্ৰচলিত হৈ আছে বা ব্যৱহাৰ হৈ আছে। কিন্তু তথাপিও সেই আধুনিক পোচাক বোৰে সেই পৰম্পদা পৰম্পৰাগত যিবিলাক- পোচাক তাৰ জনপ্ৰিয়া কেতিয়াওঁ কমাব নোৱাৰে।
একদম কিন্তু ঠিক ৰাইত কথা কৈছা তুমি। মানে ধৰি লোৱাটো তোমাৰ বিয়া বাৰু হওঁক উৎসৱ বা বিশেষ অনুষ্ঠান হওঁক। ধৰ মানুহে আজিও সেই গৌৰৱৰে সেই পৰম্পৰাগত যিটো আগৰ- পুচাক আছে সেই সাজপাৰেই পৰিধান কৰে, আধুনিক আধুনিক যুগৰ যিবিলাক সাজপাৰতকে। আহ, সেইটো মানে সেইটো দেখিলে সেইটো দেখিলে অলপমান আহ, নিজৰো ভাল লাগে যে মানুহে এতিয়াও নিজৰ আহ, যিটো সংস্কৃতিক যিটো আহ, গুৰি আছে সেই গুৰিটো এতিয়াও ধৰি ৰাখি আছে। আৰু আৰু এটা কাৰণ আছে যে আধুনিকতাৰ যিটো আধুনিকতা আছে তাৰে লগত খোজ অ' যদি অ' মিলাই আমি চলিব লাগে তেতিয়াহ'লে আমি নিজৰ যিটো অ' সাজপোছাক আছে পৰম্পৰাগত সেই সাজপোছাকটো পাহৰি যাব লাগিব মানে পাহৰি আহ, যাব লাগিব সেইকাৰণে চাগে মানুহে মানুহে এতিয়াও নিজৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰিয়ে অ' চলি আছে। পূৰ্ণ কথা।
এ, নিজৰ শিপাক পাহৰি নোযোৱাটোৱে চবতছে ডাঙৰ ধৰ্ম আৰু ধৰা সংগীত আৰু নৃত্যৰ কথাও কবয়ে নালাগে আমাৰ ভাৰতত। ভাৰতৰ প্ৰতিটো অঞ্চলত নিজা নিজা সংগীত আৰু নৃত্য শৈলী আছে। ধৰা অসমৰ বিহুগীত, মণিপুৰৰ মণিপুৰী নৃত্য, তামিলনাডুৰ ভৰতনাট্যম, উত্তৰ ভাৰতৰ কথক এই সকলোবোৰ বিনোদন নহয় সংস্কৃতিৰ এটা এটা প্ৰতিফলন যিয়ে ধৰা গোটেই নৃত্য বা গোটেই সমাজৰ সংস্কৃতিৰ এটা আগুৱাই দিয়ে মানে সমাজৰ আগত আগুৱাই ধৰে যে এখন সমাজ গঢ়িবলৈ হ'লে সকলো বস্তু মিলি জুলি থাকিব লাগে।
হয় হ হয়, এই সাজ পোছাকৰৰ লগতে আম যিটো অ' বৰ পৰা বা আগৰ পৰা যিবিলাক শিল্পী আছে সেই শিককোত প্ৰয়োজনীয়। আহ, মানে অতীতৰ কথাইতো নকয় মানে অকল। সেইটো বৰ্তমানকে আমাৰ সমৃদ্ধ কৰি লৈছে মানে বৰ্তমান কথাকো কথাৰ জড়িত হৈ থাকে। ত' যেতিয়া কোনো এজন বিদেশী মানে এজন বিদেশীয়ে ধৰি লোৱা ভাৰতৰ সংগীত বা নৃত্য, শিল্পকলা প্ৰশংসা কৰে তেতিয়া সেই সেই গৌৰৱ, সেই গৌৰৱ অনুভৱে এই ভাৰতবৰ্ষৰ অ' ভাৰতবৰ্ষৰ লোকসকলৰ, মানে তেওঁলোকে গৌৰৱ অনুভৱ কৰে যে বাহিৰৰ দেশৰ মানুহে আ, আমাৰ যিটো সংস্কৃতি বা অ', অ' নৃত্য, শিল্প সেইবিলাক তেওঁলোকে সুন্দৰভাৱে আকোৱালি লৈছে আৰু আমাৰ সংস্কৃতিটো সেইকাৰণে চাগে বিশ্ব অ' বিশ্ব মঞ্চত অ' পৰিচিত হৈছে এনেকৈয়ে। তুমি কি ভাবা?
ঠিকেই কৈছা, এ-এইবোৰ মানে কথা ক'বলগীয়া নহয় আচলতে, এইবোৰ সকলোৱে জানে আৰু লগতে ধৰা আৰু এটা ভাৰতীয় সংস্কৃতিৰ আন এটা বিশেষ দিশ যিটো বুলি মই ভাবোঁ সেইটো হ'ল অত তিথি দেৱ ভাৱ ধাৰণা যিটো ধৰা অতিথ থি সন্মান কৰা, সহায় কৰা আৰু আন্তৰিকতাৰে আদৰ সাদৰ কৰাটো বহু যুগ ধৰি মানে ভাৰতীয় সংস্কৃতিত অংশ হৈ আছে। আজিও ধৰা বহু ঠাইত এই মূল্যবোধ দেখিবলৈ পোৱা যায় যে অতিথিক আমি ভগৱান স্বৰূপে জ্ঞান কৰোঁ, নহয় জানো?
হয় হয়, মানে আমি বিলাকৰ ক্ষেত্ৰত হয় কিন্তু এইটো অলপ। মানে ধৰি লোৱা আমি বয়স্ত অবিহিত যিবিলাক বুঢ়া, আ, বুঢ়া হওঁক সেইবিলাক মানুহ আমি সন্মান কৰোঁ প্ৰকৃতি এই এই সমান কৰা যিটো হয় ন' এই মূল্যবোৰে ভাৰতীয় সিটোক অ' মানে অ' আৰু উজ্বলাই তোলে মানে গভীৰ উজ্বাই তোলে এনেকুৱা। আৰু জীৱনত আমাৰ কিছুমান পৰিৱৰ্তন হৈছে, অলপ মে পৰিৱৰ্তন দেখাইছে চাগে। কিন্তু এই যিটো মূল মূল্যবোধবোৰ আছেনা সেইবোৰ আজিও এটা মানে আজিও যাতে অটুট হৈ আছে সেনেকুৱা এটা অনুভৱ হয় আৰু।
এতিয়া যেতিয়া ধৰা সামাজিক মাধ্যম আৰু ইন্টাৰনেটৰ যুগ চলি আছে তেতিয়া ধৰা বিভিন্ন দেশৰ সংস্কৃতি সহজে জানিব পাৰি কিন্তু মই ভাবোঁ নিজৰ সংস্কৃতিৰ বিষয়ে জনাতো সমানে গুৰুত্বপূৰ্ণ কাৰণ ধৰা নিজৰ ইতিহাস, পৰম্পৰা, মূল্য বোধ নাজানিলে এ, নিজৰ পৰিচয় সম্পূৰ্ণ নহয়।
হয়, একদম মানে তুমি একদম জেগাত দিছা দেই কথাবিলাক। মানে আধুনিক আমিও হওঁ কিন্তু নতুন চিন্তা আমিও গ্ৰহণ কৰোঁ। কিন্তু নিজৰ যিটো সংস্কৃতি আছে ন' সেই সংস্কৃতি বা ঐতিহ্যক সন্মান কৰাটো আমাৰ অতাৱশ্যকীয় মানে কৰিব লাগে যা-যা-যেত-যাৰ দ্বাৰা মানে আমি নিজৰ অ' যিটো পৰম্পৰাগত সংস্কৃতি সেইটো যাতে আমি পাহৰি নাযাওঁ, যিটো আমিৰ প্ৰয়োজন আমাৰ যিটো ভৱিষ্যত প্ৰজন্মৰ তেওঁলোকৰ কাৰণে বহুত প্ৰয়োজন, কাৰণ সেইটো আমাক আ, আমাৰ শিপাৰ লগত সংযগ্ন কৰি থাকে, পো, সেইটোৱে আৰু। বাকী কি ক'বা আৰু?
সঁচাকৈ যে ভাৰতীয় সংস্কৃতিৰ বিষয়ে যিমান জানো, সিমানে অনুভৱ হয় যে ধৰা ইয়াৰ গভীৰতা বুজিবলৈ হয়তো গোটেই জীৱনো কম পৰি যাব পাৰে।
তাকেই দিয়া, মানে গোটেই জীৱনটো ভাৰতীয় সংস্কৃতিৰ কথা ক'বলৈ গ'লে শেষ হৈ নাহিব আৰু। বাৰু আজি ইমান সময় ধৰি এ, এইবোৰ কথা পাতি মই ভাৰতৰ প্ৰতি আজি গৌৰবিত্ত হয় বা গৌৰবিত্ত হ'লেও বহুত গৌৰব ত' হৈ গ'লো মই যে মই যে ভাৰতত জন্মগ্ৰহণ কৰিছোঁ।
ঠিকে আছে দিয়া, আজি ইয়ালৈকে থাকক। পিছত আকৌ এনে বিষয়ত কথা পাতিম নে কি কোৱা।
নিশ্চয় বহুত ভাল লাগে, আলোচনা কৰি এইবিলাকৰ উপ দিয়া তে, হ'ব দিয়া নহ'লে।
অ দিয়া ঠিক আছে পিছত লগ পাম দিয়া।